হেল্ল' অ কি কৰিছা
এ আছো আজৰি হয় অকণমান বহিছো খালোঁ
ৰব অ মোৰ খাই আজৰি হৈছো আৰু ধূপ দিম আৰু অলপ তাৰ পাছত
আহ আমাৰ জ্বলাম আৰু ধূপ ধূনা
অকণ সময় লাগ গে ন? দিনটোত, দিনটো দীঘল হৈছে যে, অ' ৰ'বাচোন তোমাকো জেতুকা এজোপা আছ
অ' আছে, আছে ডাঙৰ হৈছে।
উ মানে মই বহুত দিনতে দেখিছিলো দিয়া পুৰণা হৈছে গছজো ইমানো ডাঙৰ মানে বয়সতটো হৈছে আৰু উম কিমান, কিমান ডাঙৰ হৈছে? বহুত খিনিয়ে চাগে ওখ হৈছে। অ' মই তাকে ভাবিছ ছো বোলো হেই জেতুকা অলপ আনি মোৰ এতিয়া লগাবও লাগে চুলি ইমান হেই হৈ গৈছে।
অ' লগাবা, লগাবা।
এল'ভেৰা, জেতুকা। জ-আও জবাব ফুল যে, জবাব ফুলৰ পাত। লগাই থাকা ন? তাকে ময়ো ভাবিছো ৰ'বা, অ' জবাব ফুলৰ পাতটো, জবা ফুলৰ পাতটো, অ' জবা ফুল আৰু হেই জবা ফুল' গছ আছে মানে চাৰি জোপ পামান, তাকে এল'ভেৰা এডাল ল লগাই লৈছো এইট ডাঙৰ হেইটো দেই। প্ৰজাতিটো, মানে সৰু সৰু টো নহয় আমাৰ লোকেলতো এই ডাঙৰ ডাঙৰ হয় যে বহুত। সেটো লগাইছো দুজোপা তাত তাকে বোলো হেখিনি পাই থাকোঁ বোলো জেতুকাটো মানে নাই যে মোৰ তোমাকে বোলো ফোন এটা কৰি সুধো।
আহ লগাবা, লৈ যাবা। মই লগাই থাকো আমা ছোৱালীকো দিওঁ অ' চু-চুলিত, নখ এলে, জবাব ফুলৰ পাত দিবা আকৌ হেই এল'ভেৰা আৰু যে তিল যে তিল, তিলৰ, তিল যদি হয়
মিঠিটো যে।
অ' মিঠি গুটি দিব পাই ন? তিলৰ যে কুমলীয়া পাতো দিব পাৰা। তিল যে অ'। তিল এনেকে পৰিলে। গজে নহয়, আমাৰ হয় মানে। এই মেলি কৰি দিলে। বা ধুলে পৰে যে গজে কেইজোপা মান হে তাপ পাত কেইটা
তিলৰ পাতটো দিয়ে ন কুমলীয়া পাতটো দিয়ে আৰু দিয়া আৰু কিবা নাৰিকল তেল চাইকল তেলো মিক্স কৰি দিয়ে নে?
অ দিব পাৰা সেইটো হেই মানে কি জমা কৰি ৰাখিব পাৰাকে হলে নাৰিকল। তেলৰ লগত দি।
গেছত গেছ অ তেল এটা যে বনাই ল'ব পাৰি চুলিৰ কাৰণে সেইটো উম মই তাকে কিনো এইটো। তা হেই মই এবাৰ জেতুকা এবাৰ দুবাৰ মান মানে অকল জেতুকাটো লগাইছো কিন্তু তেতিয়া অকনমান চুলিটো মানে শুকান টাইপৰ হয়। তাত যেতিয়া মানে জেতুকা গুণটো বাৰু পায় অ কিন্তু অ মানে শুকান শুকান টাইপৰ হৈ।
অ লগ লগত হেৰি দিব লাগে এ এইবোৰ বস্তু দিব লাগে আৰু এই হেৰি দিব লাগে আমলখি।
আমলখি, শিলিখা অ এইকেইটা বস্তুও দিব পাৰিম ইমান এ গৰমত এতিয়া ঘামি থাকে কাৰণে নেকি চুলিসোপা ইমান। ইমান সৰিছে মানে নহয় মই তাকে হয় দিয়া অ।
চুলি লগাই থাকিব লাগে মানে আমাৰ গুৰি।
অ উম মানে জেতুকা মানে কেতিয়াবা ওচৰে পাজৰে। পালে আনো হাতত লগাও।
উম নখত মানে নখত লগাব লাগে হাতত লগাব লাগে হয়নে ছালৰ কাৰণেও ভাল নখৰ কাৰণে ভাল চুলিৰ কাৰণে ভাল।
বিহু সময়ত যে লগাবই লাগে বোলে দিয়া বহুত মানে গুণ আছে সেইটো টাইমত লগালে। মানে চালত চালত লগালে মানে হাতৰ তলোৱাত যদি লগোৱা সেইটোতো ৰসটোতো আমাৰ ভিতৰলে যায় ন উম আৰু ভিতৰলে যায় ৰসটো তুমি যদি। এয়া লক। চাবা সেইটো মানে ছালৰ। ই কেতিয়াবা চাবাচোন আমাৰ হাতৰ তলৰ ছালবোৰ যে মৰি মৰি। যায় সেই জেতুকাটো লগালে হেনো অ সেই ছাল এৰাটো নহয় মানে উম।
এইবিলাক ঔষধি গুণযুক্ত যে।
অ।
উম বিষত বিষ হলে যে। বিষ হল। ইয়াৰ ৰস খালেও ভাল হয়।
জেতুকা পাত
উম কেঁচা হালধিৰ লগত
মানে বিষ কি গা বিষ নে কিবা কিবা কাটিলে কৰিলে অ উম উম উম উম উম উম উম
তেতিয়া অ পাত আৰু এই কেঁচা হালধি যে অ কেঁচা হালধি ৰসৰ লগত খু অ খুন্দি পেলাই ৰসটো খাব লাগে ভাল অ
তাকে মই অ বিশল্যকৰণী এজোপা ৰুইছো ৰবা মানে কি হয় কেতিয়াবা মানে এই এইটত খনাত কাটে কৰে ন তেতিয়া মানে কি কি লগাম কি নলগাম কিন্তু মই এবাৰ দুবাৰ এনেকে হাততে হাততে মোহাৰি পলা যেতিয়া লগাই দিও নহয়ে তেজটো লগে লগে বন্ধ হৈ যায় জানা উম ভাল ভাল অ নাৰ্জী ফুলৰ সেইটো তেজটো ৰখাই নে
ৰখাই দিয়ে তেজ নাৰ্জী ফুলটোত
কৰিলে ন ধুনীয়া দেখিলে পাতো তাৰ গুণ আহিল উম মই মানে কিন্তু বিশল্য কণীটো মানে বহুত ভাল
অঁ বিশল্যকৰণীটো বিষ বেমাৰৰ কাৰণে ভালেই জেতুকা কেঁচা হালধি আৰু বিশল্যকৰণী পাত
কি হয় মোৰ মানে দেউতাই এনেকে কাম কৰি থাকোতে এনেকে আঙুলি কাটা গ'ল তাৰ পিছত কাটা যাওঁতে মানে কি হ'ল এতিয়া দেউতাই মানে জানে সেইটো গুণ সেইকাৰণে ক মানে ৰোৱা গৈছে ছিলে ন তাৰপে সেই কটা সময়তত কি কৰিম কি নকৰিম ধ দেউতাক কৈছে তাৰে পাত দুতাত মোাৰি আনি মোক লগ লগাই দি দেচোন। তাই সে লগাই দিছো লগ
লগে লগে তোমাৰ ৰ ৰৈ যায় তেজ
আৰু তাৰ পৰা কোনো মানে হেৰিও নহয় মানে বাঢ়ি বেমাৰটো বীজাণু হেৰি নহয় উম বাঢ়ি নাযায় কেতিয়াবা শুকাবলৈ যদি সময়ো লাগে নাথাকে অ বনৌষধি বিলাকৰ বনৌষধি বিলাকৰ সেইটো হেৰি নাথাকে দেই ভয় নাই তুমি পাতটো ভালকে খালী ধুই ল লাগে
অ' ভালকে ধুইলৈ মানে লেতেৰাত বেছি হয় ন বেমাৰ আজাৰে হওক বা যিকোনো লেতেৰাত বেছি হয়
সেইটো বস্তুতটো কাটি আছে ন তাত যদি তুমি লেতেৰাটো পৰিব তাত আকৌ বীজাণুবোৰ হৈ যাব বাঢ়ি যাব সেইকাৰণে মানে পাতটো ধুনীয়াকে চ চাফা কৰি মই একে ল হাততহে মোহাৰি এনেকে লগাই দিছো লগে লগে
অ' লগে লগে ভাল হৈ যায়
বা বহুত গুণ আছে দেই তাকেই তুলসী চুলসী পাতৰ উম। এতিয়া কাঁহ চাহ হলে চাবাচোন তুলসী পাত যদি তুমি মৌ ৰসৰ লগত খাই দিয়া বহুত খিনি কাহ তটো আৰাম পোৱা যায় হয়নে? কাহ হলে চাবাচোন কিমান অসুবিধা এনি টাইম কাহি কাহি বুকু বিষ হৈ যায় ডিঙি বিষ
এনেই আমি এল পি স্কুলত পঢ়ি থকাৰ পৰাই পাইছো ন মৌৰ লগত তুলসী খালে কাহ নাথাকে।
ত বহুত গুণ দেই তুমি যদি এনেক তুলসী
উম আৰু যে হেৰি আছে যে ৰাতিও অক্সিজেন দিয়ে তুলসী গছে
হওক নিম গছ হওক গম পাইছা নাই যে অ' এইবাৰ মানে তুমি এডাল নিম এডাল মানে মহলত ৰুবই লাগে এদিয়া বহুত ভাল
অ আৰু পৰিৱেশটো মানে হেৰি কৰি ৰাখে উম বিশুদ্ধ কৰি ৰাখে বায়ু বিশুদ্ধ কৰে
এতিয়া চাবাচোন আজিকালি মানুহে ভিতৰতো মানে তুলসী এজোপা মানে ধুন বাৰন্দা চাৰান্দাতে একে দি লয়
অ আজিকালি টাবত দিয়ে সেইকাৰণে দিয়ে মানে পৰিৱেশটো হেৰি কৰি ৰাখে আৰু চাফা কৰি ৰাখে
অ বতাহ এই অ বায়ুটো ধুনীয়া কৰি ৰাখে বীজাণু অ তাকে মই বোলো ত জেতুকা হেই ভাবি থাকোতে মই ল তোমালৈ খবৰ এটা ল কি হৈছে তোমালোকৰতো গছ এজোপা আছে মই তাকে আনিম গে বোলো আছ নে নাই কাটিহে দিলানে অ যাম
লৈ যাবাহি আৰু কুমলীয়া পাততকে মানে পুৰঠ যিখিনি পুৰঠ পাতৰ ৰং বেছি আৰু যে মানে কি অঁ ৰ'দত ৰ'দত মানে--পাত বিলাক যেনেক কুৱা হেৰি হৈ থাকে--ভাল আৰু বেছি। ৰং ধৰে
মানে ৰ ৰ'দ পৰা ঠাইখিনিত, যোনখিনি পৰে ন অ মানে কি ৰংটো বেছি
ৰং বেছি ধৰে তেতিয়া, ৰ'দ ঘাই বস্তু--তুমি ৰ'দ ঘাই বস্তু পাণ পাণ হ'লেও অ নখৰ বেমাৰ নহয়।
নখত দিয়া লগতে, হাতত দিয়াৰ লগতে মূৰত যেতিয়া লগ বা মূৰত দিয়াৰ লগতে মানে কি হয় ঠাণ্ডা--কেনেকুৱা ধুনীয়া ঠাণ্ডা এটা লাগে চাবাচোন। উম আৰু যেতিয়া, যেতিয়া তুমি সেই জেতুকা লগত আকৌ এল'ভেৰা দিবা তাৰ পিছত, আকৌ এ অ জবা ফুলৰ পাত দিবা ফুল দিবা। যেতি য়া চুলিত লগাব নহয়, চুলিখিনি মানে, তুমি চেম্পু কৰিব
অ ধুনীয়া--পিছলো হয়, ঘন হয়, কলাও হয় আৰু অকণ হেৰি জেতুকা ৰঙৰ হেৰি এটাও পৰে, চাট এটা
অ তাকে, ৰ'দত থ'বাচোন, কিমান ধুনীয়া এটা আহে। উম, উম, উম তাকে মই সেইকাৰণে লগাম বুলি ভাবি আছোঁ যে। আছে-আছে পটা আছে, তাকে, উ-উম মানে, মিক্সি-মিক্সিতটো মাৰো। মিক্সিত মাৰিলে মানে বেছি মানে কি পনীয়াটো বেছি হেৰি হৈ যায়গৈ যে, বেছি হয়। সেইকাৰণে মানে কেতিয়াবা পতাত, কেতিয়াবা কি জানা এলাহ লাগে। কেতিয়াবা এলাহতে মিক্সিতে মাৰি দিউ জানা। কিন্তু এনে পতা আছে, কিন্তু এতিয়া এলাহ এলাহ লাগে যে কাম কৰি থাকো। মিক্সিত মাৰিলে তৎক্ষণাতে হৈ গ'ল।
অ সেইটো হয়, কিন্তু, কিন্তু তাৰ বিশেষ হেৰিতটো ন গুণ খিনি বা মাদকতা
উম, নাথাকে, উম নাথাকে। মানে, জানিও মানে কেতিয়াবা কে এনেকুৱা হয় ন? কিন্তু কি কৰিবা? মানে এলাহ সময়তটো কেতিয়াবা এইফালে কাম কৰি থাকিলোঁ। মানে, সেইখিনি পতাত পিচিব যাওঁতে তুমি কাম এটা আজৰি হৈ কৰি পিচিব মানে বহুত খিনি আগতীয়াকে মানে হেৰি হৈ ল'ব লাগে। মিক্সিত কামটো কৰি থাকিলো এই মাৰি
অ', সেইটো হয় মানে। বেলেগ কামো কৰিব পৰা যায় যে। সোনকালে হয় আৰু। খৰকৈ হয় কামবোৰ তেনেকৈ কৰিলে আমি খৰকৈ কৰিব
বাৰু অ', বা বেলেগ এটা কাম কৰি থাকিলো ন এতিয়া পতাত কিন্তু পতাত পিছাটো নিচিনা ধুনীয়া মানে চাবাচোন হাত
অ', ধুনীয়া মিহি হ'ব হয়নে? ধুনীয়া মিহি হ'ব।
তাৰ গুণটো থাকে জানা মিক্সিত এই গুণ নেথাক-নেথাকা হৈ যায়। পটাত পিছা লগত ধুনীয়া জেতুকা। অ', যাম-যাম-যাম মই সেইটো কাৰণে বোলো তোমাৰ খবৰটো লওঁ আছে নে নাই? অ', অ', ডাল দিবা দেই উম।
হেৰি কৰি থবাগৈ অহ, পাত খিনিও লবা আৰু পুতি থৈ দিবাগৈ হে?
থব লাগিব ন? পানী পোৱা ঠাইত অ', মই তাকে এইবাৰ ভাবিছো বোলো মানে আগতে ৰুইছিলোঁ হোৱা নাই জানা, কেইবাডালো ৰুলোঁ মানে নোহোৱা হৈ যায় মৰি, মৰি যায় যে। সেইকাৰণে মানে ভাবিছো নাইবা আকৌ আনি এতিয়া তাকে ধূপ ধূনা দিম আৰু ধূপ চাকি দি। তাকে এতিয়া আক দিয়া অ ভাল লাগিল দিয়া মই আনিম হা হ'ব দিয়া অ। অ।